হেল্ল'
হেল্ল'
অ শুনা পাইছা নাই
অ শুনিছো মোৰ মাতো শুনিছাানে
অ শুনিছো শুনিছো কি কৰি আছা
এয়া তোমাৰ আমাৰ কাৰেণ্টটো গুচি গল আগফালে ঘৰ বাৰউডাতে চবিী পাৰি বহি আছো ইমান
অ তাকে তাকে আমাৰ ইয়ো কাইনট চান নাই নহয় গম পাইছ নাই এনেকুৱা গৰম উঠিছে
উম থাকিবই পৰা নাই তাকেতো
তাকে বাকী ভাত পানী খালা
ভাত পানী তোমাৰ বনাই আছে আমি জেঠাই ঘৰলে আহিছিলো আজি
অঁ অঁ অঁ
খাই ভাত বনাই আছে খামহে অকণ দেৰিকৈ খাম ভাত খুৱাই এনেও দেৰিয়ে হয় নাই নাই তুমি খালা নেকি
অ' এ মই তোমাৰ খালো খালো বাৰু দেই মই তোমাৰ মানে মাংস অকমান আনিলো তাৰপিছত তাৰপৰা সেই মাংসই খাই দিলো আৰু।
ঠিকেই আছে ঠিকেই আছে।
খবৰ খাতি কোৱাচোন।
খবৰ খাতি আছো আৰু ভালেই ভালে।
ভালেই ন? অ মোৰো ভাল ভাল বাৰু দেই। তাকে আজি বহুত দিনৰ মূৰত ফোন কৰিলা আকৌ দেই।
আহ।
তাকে কি মনত পৰিলে বা আজি?
এ মানে ফোন চোনো কৰা নাছিলো যে বহুত দিন। মই বোলো খবৰ খাতিও লও তাৰপৰা মোৰ মানে এটা বিশেষ বিশেষ কথা পাতিবলগীয়া আছিলে তোমাৰ লগত।
অ' কি কথা?
সেই কাৰণে ফোনটো কৰিলো মানে ধৰা কথাটো এনেকুৱা আজিকালি কি হৈছে এতিয়াতো আমি বিভিন্ন ধৰণৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম আমি অন কৰো। হয় নহয় চাও তুমি এতিয়া বিশেষকে ইউটিউবত দেই
হয় হয়।
তুমি মন কৰিবাচোন আজিকালি কি হৈছে বিন্ বিন্ দেশৰ আমাৰ এতিয়া ভাৰতবৰ্ষৰে মানে প্ৰায় প্ৰতিখন ৰাজ্যৰে বাৰু মানে ধৰা বিভিন্ন ইউটিউবাৰসকলে এই গেমিং ভিডিঅ' যে দিয়ে। অনলাইন গেম খেলে যে সেই সেই বিষয়টোলৈ মন কৰিছ নে বাৰু?
অ মই সেইটো কথাটো লক্ষ্য কৰিছো বাৰু দেই। তোমাৰ মানে এই এনেকুৱা ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে, সিহঁতে সিহঁতে কি কৰিছে তোমাৰ সেই ইউটিউবৰ তোমাৰ সেই তেনেকুৱা গেমৰ গেম খেলি মানে সেই গেমৰ ভিডিঅ' বিলাক আপলোড কৰি মানে তোমাৰ বহুত পইচা কমাই আছে।
হয় অ' অ' সেইটোৱে কথাটো।
মানে তোমাৰ ডেইলি বহুত বহুত বহুত পইচা কেইবা হাজাৰো পইচা ইনকাম কৰি থাকে নহয়।
হয় হয়।
উম। তাকে সেইটো কাৰণে এতিয়া অ' সেইটো কাৰণে সেইটো বাৰু ভালেই হৈছে বাৰু। দেই তোমাৰ গেমৰ জৰিয়তে যে তোমাৰ এন্টাৰটেইনমেন্টৰ লগতে কি হৈছে পইচাও কমাই থাকিব পৰা হৈছে গতিকে সেইটো হিচাপততো ভালেই আৰু।
ভালেই ভালেই হয়। আচল্ততে কি হয় জানান নাই, এই আমি যদি সেই ইউটিউবাৰ সকল মন কৰো অনলাইন গেমিং কৰা তেওঁলোকে কি হৈছে তেওঁলোকৰ যদি তোমালোকে ধৰা একদম প্ৰথম ভিডিঅ' পৰা চোৱা। তেওঁলোকে আৰম্ভণি আমাৰ দৰে একদম এটা সাধাৰণ এনড্ৰইড মোবাইলত তোমাৰ বিভিন্ন ধৰণৰ অনলাইন গেম আছে আজি তেনেকুৱা কিছুমান গেম খেলে আৰু খেলি পেলাই কি কৰে মানে ভিডিঅ' বনাই স্ক্ৰীন ৰেকৰ্ডিং কৰে। বা আন এটা মোবাইলেদি ভিডিঅ' ৰেকৰ্ডিং কৰে কৰি পেলাই কি কৰে সেই ইউটিউবত আপলোড কৰি দিয়ে তাৰ ফলত কি হয় আ আচলতে আমি যদি ধৰা দিনটোত আমি এনেও দহ পোন্ধৰ মিনিট যদি গেম খেলোঁ। আমাৰ চাবাখন মন চন যদি কিবা বেয়া লাগি থাকে ৰিফ্ৰেছিং হৈ যায় মনটো। তেওঁলোকে সেই তেনেদৰে আচলতে গেম খেলে গেম খেলি পেলাই কি হয় তেওঁলোকৰ মনতো আনন্দ পালে আৰু সেই ভিডিঅ সমূহ যে দিলে সেই ভিডিঅ' সমূহৰ পৰা আমিও আনন্দ পালো আমিও চাই মানে উপভোগ কৰি তোমাৰ মনতটো ভাল লাগিলে। আৰু লগতে কি হ'ল তেওঁলোকে যে সেই ভিডিঅ' সমূহ আপলোড কৰিলে তাৰ ফলত তেওঁওলোকৰ মানে ধৰা ইনকামটো হৈ থাকিলে। হয় তেওঁলোকৰ মানে ধৰা ইনকামৰ এটা সেইটো
হয় চৰ্চ হিচাপে লৈ লৈছে মানে সেইটো এই চাবলৈ গলে কি গম পাইছো নাই সেইটোত সেইটো মানে মানে এই ইউটিউবাৰক সেইটো এটা কেৰিয়াৰেই হৈ গ'ল মানে গেমিং অ মানে সিহঁতৰ সেই গেমতে তোমাৰ কেৰিয়াৰটো বনিছে গম পাইছে
বনিছে হয় হয়।
উ গতিকে সেইটো আচলতে তোমাৰ কষ্টও কৰিছে। গতিকে সেই তাৰ ফলটো পাইছে গম পাইছা নাই। এতিয়া তোমাৰ আচলতে আমিও সেই তেনেকে কৰিব পাৰো গম পাইছা ন এতিয়া অনলাইন গেমিং টো গেমিঙৰ পৰা আমি পইচা আৰ্ন কৰিব পাৰো গম পাইছা নাই।
হয় হয়।
এতিয়া আমি এতিয়া কি হয় তোমাৰ বহুত বহুতে তোমাৰ তেনেকে ভাবে দেই তোমাৰ অ গেম খেলি দি পেলাই তোমাৰ ভিডিঅ' আপলোড কৰি পইচা কমাম তেনেকে সেই সেইটো ধ্দা লৈ মেলি মানে কিন্তু কি কৰে তোমাৰ গম পাইছা নাই সিহঁতৰ কি হয় তোমাৰ অকমান দেৰি মানে মানে কেইদিনমান তোমাৰ ভালকৈ ভিডিঅ' চিডিঅ' আপলোড কৰিব হয় নহয়
হয় হয়।
তেতিয়া মানে সিহঁতৰ গ্ৰ' নহব তেতিয়া কি কৰে সেইটো সেইকাৰণতে বাদ দি দিয়ে সিহঁতে। সিহঁতৰ সিহঁতৰ মানে ধৈৰ্য্যটো খুব কম থাকে গম পাইছানে। তোমাৰ সেইকাৰণে কি হয় তোমাৰ সেই সিহঁতে সেইবিলাক কামত সফল নহয় পুতুককে। কিন্তু অ কিন্তু সেই ই ইউটিউবাৰ বিলাক আমি এতিয়া তোমাৰ যিসমহ ইউটিউবাৰ দেখি আছোঁ ডাঙৰ ডাঙৰ বিষাত বিষাত হয় নহয়।
হয় হয় হয়।
ও কিন্তু সেই এদিন সেই জিৰ'ৰ পৰাই আৰম্ভ কৰিছে।
অ নিশ্চয়।
তেওঁলোকৰও তোমাৰ সেই এবছৰ দুবছৰলৈকে একো তোমাৰ ভিডিঅ'ত তোমাৰ ভিউজও অহা নাছিল তোমাৰ সিহঁতে পইচাও পোৱা নাছিলে ভিতৰৰ পৰা কিন্তু সিহঁতে কিন্তু সাৰ মনা নাছিলে কিন্তু সিহঁতে নিজৰ নিজৰ ওপৰত সিহঁতে বিশ্বাস ৰাখিছিলে আৰু কি কৰিছিলে সিহঁতে তোমাৰ ডেইলি ভিডিঅ' আপলোড কৰি আছিলে সিহঁতে মানে কেতিয়াও হাৰ মনা নাছিলে। গতিকে সেই যিটো হেতৰ হাৰ নমনা মনোবৃত্তি গম পাইছা নে হাৰ নমুনা যিটো মনোভাৱ
সেই মনোভাৱটোৰ কাৰণে আজি সিহঁতে কি হৈছে তোমাৰ বিশ্ব দৰবাৰত তোমাৰ সি সিহঁতৰ নিজৰ নাম টো উজ্বলাই ৰাখিছে গম পাইছা নে। আৰু সিহঁতে সেই এতিয়া তোমাৰ চোৱাচোন তেওঁলোক তেওঁলোক এতিয়া বহুত ল'ৰা ছোৱালী এতিয়া ইম্প্ৰেচন গম পাইছা নাই।
হয় হয়।
এতিয়া তোমাৰ কি কৰে তোমাৰ বহুত ল'ৰা ছোৱালীয়ে সেই তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ হ'বলৈ সপোন দেখে তেওঁলোকক লৈয়ে তেওঁলোকক তেওঁলোকক মানে দেখিয়ে এতিয়া মানে সেই সৰু সৰু ল'ৰা ছোৱালী বিলাকে সপোন দেখে। যে তেওঁলোকেও ডাঙৰ হৈ অ এজন ডাঙৰ ইউটিউবাৰ হব গম পাইছা
হয় হয় আচলতে কি হয় এ সৰু ল'ৰা ছোৱালী বিলাকে তেওঁলোকক আচলতে আইডল হিচাপে লৈ লোয়
অ আইডল হিচাপে লৈছে হয়।
এ মানে কি হয় আমি যদি এতিয়া ধৰা হেই ইউটিউবাৰ সকলৰ লাইফটো চাওঁ আচলতে আমি অকল লে নব তেওঁলোকৰ কিমান কৰ ফলত সেইটো পদ লাভ কৰিছে সেইটো আমি লক্ষয় কৰিব লাগিব এজন যদি আমি ক্ষলোকে কি হয় প্ৰথম আৰম্ভণিতো তেওঁলোকৰ বহুত দুখজনক হয় মানে ধৰা অতি সোনকালে হয় কষ্টকৰ হয় কাৰণ তুমি আৰম্ভণিতে কেতিয়াও তুমি সফল হব নোৱাৰা তুমি কেইব বাৰো বিফল হবই লাগিব তেতিয়াহে তুমি সফল হ'ব এতিয়া আমি কি কিছুমান ইউটিউবাৰ দেখিছো গেমিং ইউটিউবাৰ তেওঁলোকে কি হয় সেই তেনেদৰে গেম খেলি খেলি বহুত দু সিক্ষা পৰিয়ালৰ পৰাও গেম খেলি খেলি কি হয় এতিয়া বৰ্তমান তেওঁলোকৰ জীৱনটো অতি মানে ধৰা অতি লাকজাৰী মানে অতি সুখৰ লাইফ তেওঁলোকে আমি ধৰা কিছুমানৰ দেখিছো প্ৰথমতে তোমাৰ একদম গাঁৱৰ জুপৰি ঘৰৰ পৰা ভিডিঅ' বনালে ই গেমিং কৰিলে অনলাইন গেমিং কৰি জুপুৰি ঘৰত ভিডি বনালে ভিডিঅ আপলোড কৰিলে
হয় হয়
মানুহে এতিয়া কি কৰিছে ডাঙৰ ডাঙৰ নিজৰ ফ্লেট কিনিছে বিভিন্ন ধৰণৰ দামী দামী গাড়ী কিনিছে আচলতে সেইটো ইনসপিৰেচনহে আমি ল'ব লাগে যে তেওঁলোকে কিমান দুখৰ পৰা আৰম্ভ কৰি আজিৰ দিনত এনেকুৱা এটা সুখ লাভ কৰিব পাৰিছে
নিশ্চয় নিশ্চয় গতিকে সেইটোয়ে তোমাৰ কষ্টটো কৰিবই লাগিব যেতিয়া কষ্ট কৰিব তেতিয়া ফলটো পাব হয় নহয় গতিকে আমি মানে তোমাৰ কেতিয়াও মানে নিজৰ মানে নিজৰ ওপৰত আত্মবিশ্বাসটো ৰাখিব লাগে আৰু মানে ইমান পতক তে হাৰ মানিব নালাগে গম পাইছা নাই লাগি থাকিব লাগে কাৰণ এদিন নহয় এদিন সফল হবই যোনে কষ্ট কৰিছে তাৰ ফলটোতো পাবই সি গতিকে সেইটো কথাটো তোমাৰ অনলাইন এতিয়া তোমাৰ গেমিংৰ ফলত আচলতে বহুত লোকে তোমাৰ সকলো হৈছে মানে এক প্ৰকাৰে চাবলে গ'লে ভাল অনলাইন গেমিং টো
হয় হয়
আৰু অনলাইন গেমিং এ তোমাৰ আমাৰ মাইণ্ড টোও ফ্ৰেছ কৰে আৰু তোমাৰ কি হয় তোমাৰ ফ্ৰে বনাবলৈ মানে সহায় কৰে তোমাৰ আমাৰ চাবাচোন গেমত অ গেমত বহুত বন্ধু বনাই আৰু
বনে হয় হয়
গেমৰ বন্ধু বিলাক চাবচোন বহুত ভাল ভাল বন্ধু বনে আৰু
হয় হয় সেইটো হয় সেইটো সঁচা কথা
অ গতিকে সেইটো ক্ষেত্ৰত আচলতে চাবলৈ গ'লে গেম অনলাইন গেমিংটো বাৰু ভালেই দেই
হয় হয়
কিছুমান বেয়া প্ৰভাৱো আছে গম পা নাই এতিয়া অ এতিয়া ধৰি লোৱা তোমাৰ সেই ইউটিউবাৰ খিনিৰ কথা কৈছ দেই এতিয়া তোমাৰ বিভিন্ন গেমতে কি হয় তোমাৰ টপআপৰ ছিষ্টেমটো আছে এতিয়া
হয় পইচা খৰচ কৰিব লাগে
মানে পইচা খৰচ কৰি কি কৰে সিহঁতে বন্দুকৰ স্কিন লয় তোমাৰ কাপোৰ কিনে সেই গেমত দেই ৰিয়েল লাইফৰ কথা কোৱা নাই গেমৰ ভিতৰত অ গেমৰ ভিতৰত তোমাৰ সেই কাপোৰ কিনিব তোমাৰ বন্দুকৰ স্কিন কিনিব পাইছানে সেইবিলাক হেৰি কৰিবলৈ কি কৰে সিহঁতে পইচা খৰচ কৰি সেইবিলাক বস্তু কিনে
আহ
সেইবিলাক ক'ত দেখিছে গম পাইছে নে সিহঁতে সেই কিন্তু ডাঙৰ ডাঙৰ ইউটিউবাৰ বিলাকৰ পৰাই দেখিছে
দেখিছে দেখিছে অ
এতিয়া ল'ৰা ছোৱালী বিলাকে এইটো গম নাপায় যে ইউটিউবাৰ বিলাকক সেইবিলাক বস্তু ফ্ৰী কে দিছে তোমাৰ যিটো গেমৰ কোম্পানী সেই গেমৰ কোম্পানীতোৱে সেইবিলাক ফ্ৰী কে দিয়ে সিহঁতক
আচলতে তেওঁলোকৰ এটা ইনকাম চৰ্চ আছে সেইবাবেহে তেওঁলোকে সেইবোৰ কৰিব পাৰিছে
হয় হয় সেইটোৱে কথাটো মানে তোমাৰ সিহঁতৰ গেমটো মানে প্ৰমোট প্ৰমোচন কৰিবলৈ তোমাৰ সিহঁতক বস্তু বিলাক মানে দি থাকে তেনেকে গম পাইছা নাই আৰু ইউটিউবাৰ বিলাকে সেইটোৰ ওপৰত ভিডিঅ' বনাই আৰু এইফালে তোমাৰ ইউটিউবাৰ বিলাকে যেতিয়া ভিডিঅ' বনাব কি হব তেতিয়া আমাৰ এই সৰু সৰু লৰা ছা ল'ৰা ছোৱালী বিলাকে মানে সেইটো সেইটোৰ প্ৰতি আসক্তি
আসক্ত হয়
কি হয় তোমাৰ তাৰপিছত কি কয় সিহঁতে প্ৰতিদিনে মানে কি কৰে টপআপ কৰে কৰি গেমত পইচা লগাই মানে বস্তু কিনে তাৰ পিছত সিহঁতে সেইটো ফ্লেক্স কৰে মানে গম পাইছা নাই সেই নিজৰ বন্ধু বিলাকৰ আগত ফ্লেক্স কৰে কিন্তু তেওঁ যদি সেই পইচাটো যদি সঠিক কামত ব্যৱহাৰ কৰিলেহেঁতেন তেওঁ হয়তো মানে ভাল কিবা এটা কৰিব পাৰিলহেঁতেন কিন্তু তেওঁৰ পইচাটো সেই অনলাইন গেমিঙৰ দ্বাৰা তোমাৰ কিমানখিনি পইচা গুচি গৈছে
হয় হয় সেইটো আচলতে চিন্তনীয় বিষয়
অ সেইটো তোমাৰ চিন্তনীয় বিষয় আৰু তোমাৰ এনেকুৱাওৰ ল'ৰা ছোৱালী পাইছো গম পাইছ নাই মই দেখিছো মানে তোমাৰ এটা অ এটা গেমৰ কাৰণে কি কৰিছে লাখ লাখ পইচা তোমাৰ তিন লাখ চাৰি লাখ টকা তোমাৰ সেই গেমতে লগাই দি
লগাই দিছে হয় হয়
সেই নিজৰ পইচাও নহয় তোমাৰ মাক বাপেকৰ পইচা লগাইছে
হয় আচলতে মাক দেউতাকৰ কষ্টৰ ধন তেওঁলোকে মানে ধৰা নিজৰ লাভৰ কাৰ মিনিটত উৰাই দিছে হয়
তুমি ভাবা তেনেহ'লে সেই গেমটোৱে তোমাৰ অনলাইন গেমটোৱে মানুহৰ যি মেণ্টেলিটি ল ল'ৰা ছোৱালী বিলাকৰ মেণ্টেলিটি তোমাক কিমান চেঞ্জ কৰি দিছে আচলতে তেওঁলোকক কি হৈছে সেই অনলাইন গেমটোৱে তোমাৰ চিন্তা কৰিব পৰা শক্তিটোৱে নাইকিয়া কৰি তুলিছে
উম হয় হয়
এনেকুৱা এনেকুৱাও ল'ৰা ছোৱালী দেখিছো মই কি হৈছে সিহঁতে তোমাক ৰাতি নুশুৱে গোটেই ৰাতিটো তোমাৰ গোটেই ৰাতিটো গেম খেলে গম পাইছা নাই
হয় হয়
গতিকে সেইটোতো এটা বহুত বেয়া কথা গতিকে আমি গেম খেলিব লাগে কিন্তু গেমত গেমটো আমি কন্ট্ৰলত খেলিব লাগে গম পাইছা নে নাই ইমান ইমান বেছি গেম খেলাটো আমাৰ কাৰণে স্বাস্থ্যৰ কাৰণেও হানিকাৰক
হয়
তোমাৰ মগজুৰ কাৰণেও তোমাৰ হানিকাৰক গতিকে সেইখিনি আৰু কথাখিনি তাকে তুমি আৰু কিবা ক'বা নেকি
কবলগীয়া বিশেষ নাই আমি ধৰা যিখিনি আলোচনীয় বিষয় আছিলে সেইখিনি আমি পাতিছোৱেই
পাতিছো পাতিছো হয় অ তাকে তেতিয়া আকৌ এইটো বিষয়ে আমি এদিন গভীৰভাৱে আলোচনা কৰিম বাৰু
হয় হয় নিশ্চয় নিশ্চয় সেইটোৱে কবলৈ লৈছিলো মই
অ অ তাকে তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া
অ অ বাৰু বাৰু
উম উম বাৰু